হেল্ল',
অ, মাতটো আহিছেনে?
অ কমকে আহিছে অলপ জুজ
অ অ অ ঠিকে ঠিকে অ এতিয়া এতিয়া আহিছেনে?
একদম কমকে আহিছে‌।
অ এতিয়াও কমকেই আহিছে নি?
অ', অ', অলপ আহিছে অ, হ'ব আজি কি বিষয়ত কথা পাতিম?
অ, আজি আ উত্তৰ পূৰ্ব ভাৰতৰ খাদ্যৰ বিষয়ে অলপ কথা পাতোঁ।
তোমাৰ মাতটো একদম কমকে আহিছে দে।
অ এক ছেকেণ্ড অ মই কৈছোঁ যে আজি উত্তৰ পূৰ্ব ভাৰতৰ খাদ্যৰ বিষয়ে কথা পাতোঁ,
অ বা এই বিষয়তটো মোৰ বহুত ভাল লাগে।
উম হয় মোৰো উত্তৰ পূৰ্ব ভাৰতৰ প্ৰকৃ অ প্ৰ প্ৰতিখন ৰাজ্যই খাদ্য বহুত বেলেগ
হয় ঠিক কৈছা অসমৰ খাদ্যৰে আৰম্ভ কৰোঁ নেকি?
নিশ্চয় অসমত ভাত মাছ হাঁহ মাংস খাৰ আৰু টেঙা বহুত জনপ্ৰিয়
হয় হয় তাকে
আ আৰু মোৰ মাছৰ টেঙা আৰু খাৰ বহুত ভাল লাগে।
মোৰ হাঁহৰ মাংস আৰু বাঁহ গাজৰ লগত বনোৱা আঞ্জা ভাল লাগে।
অসমীয়া পিঠাও বহুত সোৱাদ
তোমাৰ মাতটো কমকে আহিছে
অ এতিয়া আহিছেনে?
অ অ অ
অ মই কৈছোঁ যে অসমীয়া পিঠাও বহুত সোৱাদ আছে।
হয় হয় বিশেষকৈ তিল পিঠা নাৰিকল পিঠা আৰু ঘিলা পিঠা।
অ আৰু এতিয়া নাগালেণ্ডৰ খাদ্যই কথা পাতোঁনে?
উম নাগালেণ্ডত ধোঁৱা শুকোৱা মাংস বহুত জনপ্ৰিয় দেই।
অ আৰু বা বাঁহগাজ আৰু আহ জলকীয়াৰিও বহুত ব্যৱহাৰ কৰে তেওঁলোকে।
তোমাৰ মাতটো কমকে আহিছে‌‌।
অ এক ছেকেণ্ড হা। অ এ ই এতিয়া শুনা পাইছে?
অ অ এতিয়া অ এতিয়া পাইছোঁ পাইছোঁ।
অ মই কৈছোঁ যে তেওঁলোকে বাঁহগাজ আৰু জলকীয়াও বহুত ব্যৱহাৰ কৰে।
অ ঠিকেই খাদ্যৰ সোৱাদ একেবাৰে বেলেগ ন
অ একদম মিজোৰামৰ খাদ্যও যথেষ্ট যথেষ্ট স্বাস্থ্যৰ বাবে স্বাস্থ্যৰ বুলি শুনিছোঁ স্বাস্থ্যকৰ বুলি শুনি।
হয় হয়। অ হয় হয় তেওঁলোকে কম তেল আৰু সৰলভাৱে ৰন্ধা খাদ্য পচন্দ কৰে।
অ হয়। আৰু মণিপুৰৰ খাদ্যও মণিপুৰৰ বিখ্যাত খাদ্যটো কি বাৰু?
মই শুনিছো ইৰম্বা আৰু তোমাৰ সিংজু বহুত জনপ্ৰিয়।
অ হয়। আৰু ত্ৰিপুৰাৰ খাদ্যৰ বিষয়ে কিবা জানেনে?
উম তেওঁলোকৰ মৈ বৰফ নামৰ পৰম্পৰাগত খাদ্য বহুত বিখ্যাত।
অ আৰু মেঘালয়ৰ কি খাদ্য বেছি জনপ্ৰিয়?
উম, যাদু নামৰ এটা ভাৰতৰ মানে ভাতৰ খাদ্য বহুত জনপ্ৰিয়।
অ, আৰু অৰুণাচলৰ - অৰুণাচল প্ৰদেশৰ?
উম, তাত মোমা অ, চৰি - চৰি তাত মমু বুলি এটা আছে তোমাৰ আৰু খোৱা আৰু বিভিন্ন ধৰণৰ স্থানীয় খাদ্য খোৱা হয়।
হয় ছিকিমৰ খাদ্য অ টিবেটী ছিকিমৰ খাদ্যও টিবেটী প্ৰভাৱযুক্ত।
হয় হয় তাত ম'ম' থোপ্পা আৰু অ তোমাৰ কিবা ফাগ চপা বহুত বিখ্যাত।
হয় উত্তৰ পূৰ্বৰ খাদ্য এটা ভাল দিশ কি?
বেছিভাগ খাদ্যত তেল আৰু মছলা কম ব্যৱহাৰ হয়।
অ, আৰু সেইবাবে স্বাস্থ্যৰ বাবেও বহুত ভাল হয়।
ঠিকেই কৈছা।
তুমি কোনখন ৰাজ্যৰ খাদ্য এবাৰ এবাৰ খাবলৈ বেছি ইচ্ছা কৰা?
উম, নাগালেণ্ড আৰু মিজোৰামৰ খাদ্য সোৱাদ লব বিচাৰিছো দেই।
মই মেঘালয় আৰু মণিপুৰৰ খাদ্য খাব বিচাৰো।
উত্তৰ পূব তোমাৰ ভাৰতৰ খাদ্যৰ সোৱাদ একেবাৰে নিজস্ব ন।
একদম। ইয়াত প্ৰকৃতি উপাদান ইয়াত প্ৰকৃতিৰ উপাদানো বহুত বেছি ব্যৱহাৰ হয়।
উম, ঠিকে আছে, উম, তাকেই। উম, তুমি বাহিৰৰ খাদ্য বেছি ভাল পোৱা নে ঘৰৰ খাদ্য?
আহ-আহ মোক এক ছেকেণ্ড আ-আপোনাৰ মাতটো শুনা নাপালো আকৌ এবাৰ ক'ব।
অ, তুমি বাহিৰৰ খাদ্য বেছি ভাল পোৱা নে ঘৰৰ খাদ্য?
মই প্ৰায় ঘৰৰ খাদ্য বেছিকৈ ভাল পাও।
অ, স্বাস্থ্যৰ বাবেও ভাল ন।
সেইটোৱে স্বাস্থ্যৰ বাবেও বহুত ভাল।
অ, মোৰো একেই বিশেষকৈ অসমীয়া ঘৰুৱা খাদ্য।
অ, তোমাৰ প্ৰিয় অসমীয়া খাদ্য কি?
মোৰ মাছৰ টেঙা, খাৰ, আলু পিটিকা খৰিচা আৰু ভাত।
অ, মোৰ হাঁহৰ মাংস বাঁহগাজৰ আঞ্জা আৰু লাইশাক।
উম, পিটিকাবোৰ মোৰ বহুত ভাল লাগে।
হয়। আলু পিটিকা, বেঙেনা পিটিকা, বিলাহী পিটিকা সকলোৱে সোৱাদ।
উম। ভাৰতৰ তোমাৰ ভাতৰ লগত অলপ মানে খাৰ থাকিলেও মোৰ খাবলৈ মন যায় দেই।
হয় অসমীয়া খাৰত এক বেলেগ সোৱাদ থাকে।
তুমি কেতিয়াবা নাগা খাদ্য খাই চাইছানে?
এবাৰ ধোঁৱাত শুকোৱা গাহৰি মাংস খাইছিলো।
কেনেকুৱা লাগিছিলে।
অলপ বেলেগ সোৱাদ আছে। আৰু অলপ বেলেগ সোৱাদ আছিল কিন্তু ভাল লাগিছিল।
মই এতিয়াও খোৱা হোৱা নাই জানানে।
অ, সুযোগ পালে এবাৰ নিশ্চয় খাই চাবা।
উম, মম তোমাৰ ভাল লাগে নেকি?
বহুত ভাল লাগে বিশেষকৈ অ, চিকেন মম।
মোৰ ভাপত সিজোৱা মমো বেছি ভাল লাগে।
অ' আৰু লগতে লগত, যদি জলকীয়া চাটনিও হয়। ইজাত চাটনিও থাকে তেন্তেও আৰু বেছি ভাল লাগে।
অ, থোপাও মোৰ ভাল লাগে দেই।
অ' শীতকালত গৰম থোকপা খালে বৰ ভাল লাগে।
ভোকে লাগি গৈছে শুনি উত্তৰ পূব ভাৰতত। চাউলৰ ব্যৱহাৰ বহুত বেছি ন'
হয়। প্ৰায় সকলো ৰাজ্যত প্ৰায় সকলো ৰাজ্যতে ভাত। মূল খাদ্য।
শাক পাচলি আৰু স্থানীয় বনজ বহু বহুত মানে। স্থানীয় বনজ শাকো বহুত খাই বুলে শুনিছোঁ।
হয়। সেইবাবে খাদ্যৰো স্বাস্থ্যকৰ হয়।
তুমি ৰান্ধিবলৈ ভাল পোৱানে?
অলপ অলপ পাৰোঁ কিন্তু সহজ। আঞ্জা বনাব আৰু অকল সহজ আঞ্জা বনাব পাৰোঁ।
মই মাছৰ টেঙা শিকিব বিচাৰোঁ দেই।
মই হাঁহৰ মাংস বনাব শিকিব বিচাৰোঁ।
পৰিয়ালৰ লগত বহি খোৱাৰ মজাই বেলেগ ন'
ঠিক কৈছে একেলগে বহি খালে খাদ্যৰ সোৱাদে বাঢ়ে।
উৎসৱৰ সময়ত কিহে বেছি ভাল লাগে।
বিহুৰ সময়ত পিঠা লাৰু আৰু জলপান।
মোৰো সেই সময়ত ঘৰৰ পৰিৱেশটো বহুত ভাল লাগে।
হয় আৰু উত্তৰ পূৰ্ব ভাৰতৰ খাদ্যৰ বিষয়ে। দেশৰ মানুহে আৰু বেছি জানিব লাগে।
একদম আমাৰ খাদ্য সোৱাদযুক্ত আৰু। স্বাস্থ্যকৰ দুয়োটাই।
যদি কোনো বিদেশী অসমলৈ আহে তুমি তেওঁক কি খুৱাবা?
মই তেওঁক মাছৰ টেঙা হাঁহৰ মাংস তিল পিঠা, বাঁহৰ গাজ। কলগছ কলগছ বেছা, কলগছৰ খাৰ অ' আশা কৰোঁ। তাতে উত্তৰ পূব ভাৰতৰ খাদ্য আৰু বেছি জনপ্ৰিয় হব ন'
অ' নিশ্চয় ইয়াৰ সোৱাদ এবাৰ। ল'লে সহজে পাহৰিব নোৱাৰি
তাকে তুমি কি ভাবা উত্তৰ পূব ভাৰতৰ খাদ্য আন ৰাজ্যৰ খাদ্যতকে কে কেনেকৈ বেলেগ
মোৰ মতে ইয়াত তেল আৰু মছলা কম ব্যৱহাৰ হয়। সেইবাবে প্ৰ প্ৰাকৃতিক। প্ৰাকৃতিক সোৱাদ বেছি অনুভৱ কৰিব পাৰি।
ঠিক কৈছা। উ সতেজ শাক পাচলি আৰু স্থানীয় উপাদানৰ ব্যৱহাৰো বেছি।
অ' হয়। বহু মানুহে নিজৰ ঘৰৰ বাৰীৰ শাক পাচলিয়ে খেতি কৰে।
বজাৰৰ পাচলিতকৈ নিজৰ বাৰীৰ পাচলি খালে বেছি ভাল লাগে।
একদম, এ সোৱাদো বেছি হয়।
তুমি বাঁহগাজ খাই ভাল পোৱা নে?
বহুত ভাল পাওঁ। বিশেষকৈ মাংসৰ লগত ৰন্ধা বাঁহগাজ।
বা লোভে লাগি গৈছে মোৰো সেইটো ভাত বহুত প্ৰিয়।
অ', তুমি খৰিচা খাইছানে?
হয় সদায় খাওঁ মায়ে বনালে ময়ে খাওঁ গোটেইগাল। ইয়াৰ সোৱাদ একেবাৰে বেলেগ।
অহ প্ৰথমবাৰ খালে অলপ অচিনাকি অচ লাগিব পাৰে। পিছত
কিন্তু অভ্যাস হলে বহুত ভাল লাগে দেই।
অ' সেইটো হয় আ
তোমাৰ মতে উত্তৰ পূব ভাৰতৰ কোনটো মিঠাই আটাইতকৈ ভাল?
আ, মোৰ আ মোৰ ঘিলা পিঠা, ঘিলা পিঠা আৰু আ টেকেলি পিঠা বহুত ভাল লাগে।
মোৰ অ', অ', বিহুৰ সময়ত এইবোৰ নাথাকিলে যেন উৎসৱ লাইক অসম্পূৰ্ণ লাগে ন?
অ', একেবাৰেই লাগে, একেবাৰেই ঠিক।
তুমি চাহ ভাল পোৱানে?
বহুত ভাল পাওঁ, অসমীয়া চাহ মোৰ আটাইতকৈ প্ৰিয়।
অসমৰ চাহ সমগ্ৰ বিশ্বত বিখ্যাত কিন্তু।
অ', অতিথি আহিলে প্ৰথমে চাহ আগবঢ়োৱা আমাৰ এটা ভাল অভ্যাস।
ঠিকেই চাহৰ লগত পিঠা বা বিস্কুট থাকিলে আৰু ভাল লাগে।
তুমি যদি এখন ৰেষ্টুৰেণ্ট খোলা? উত্তৰ পূ্বৰ ভাৰতৰ কি-কি খাদ্য ৰাখিবা?
মই মাছৰ টেঙা, খাৰ, হাঁহৰ মাংস, মম', থুপ বা গাহৰি, খৰিচা, চব ৰাখিম।
অ'। মই লগত বিভিন্ন ধৰণৰ পিটিকা আৰু পিঠাও ৰাখিম।
অ', গৰৈ মাছৰ পিটিকা মজাই বেলেগ ন? তাকে আজি কথা পাতি ভাল লাগিলে বহুত।
অ', বহুত ভাল লাগিলে কথা পাতি আকৌ এনেকে পাতিম এদিন। এই আজিৰ কাৰণে এতিয়া, অ', নিশ্চয় আহিম মোক এ গাহৰি-গাহৰি মাংস খুৱাব।
অ', ঠিক আছে হ'ব দিয়া থৈছোঁ।
ঠিক আছে, ধন্যবাদ। উম হুম ঠিক আছে।